হেল্ল' হেল্ল'
অঁ, ক
হেল্ল', অঁ আজি মই তোক কল কৰিছিলোঁ। তাৰপিছত তই ঘৰত নাছিলি
উম
কৰবালৈ গৈছিলি?
অ ৰাতিপুৱা মানে সোনকালে উঠিলো, তাৰ পিছত ভাবিলো গা-পা ধুই বজাৰৰ পৰা আহো গে।
অঁ, বজাৰত কি কি কিনিলি?
অঁ এনেই অলপ শাক-পাচলি ফল মূল দুটামানত ঘৰৰ বাবে কিছুমান অ প্ৰয়োজনীয় বস্তু কিনিব আছিল, তাকে কিনিলো কিন্তু ইমান গৰম। তাৰে ওপৰে আকৌ বজাৰত যথেষ্ট ভিৰো আছিল দেচোন।
অঁ অঁ, তাৰপিছত কি কৰিলি?
তাৰ পিছত তেনেক ঘৰলে আহি, দুপৰীয়াৰ ভাত খালো। আ তাৰপা অলপ জিৰণি ললো।
অঁ।
কেনেকে? তাৰ পিছত তাৰ পিছত তেনেকে শুই উঠি দেখিলো মোৰ এজন বন্ধুৰ লগত মানে দেখা কৰিবলে গৈছিলো। ত তামানে
তাৰপা মানে বহুত দিন লগ হোৱা নাছিল। উম উম। তাৰপা তাইক লগ কৰিব গলো তেনেকে তাই লগত বহি বহুত সময় কথাও পাতিলো। অহ কি কি কথা পাতিল?
এনেই অলপ পঢ়া শুনা, কাম-কাজ, পৰিয়াল আৰু ভৱিষ্যতৰ পৰিকল্পনা, তাকে পাতিলোঁ।
অঁ অঁ, তাৰপিছত কি কৰিলি?
তাৰ পিছত নিলো আকৌ। ঘৰলে আহি অলপ সময় অ আকৌ জিৰণি ললো, তাৰ পা মোৰ অলপ পঢ়িব লগা আছিল পঢ়িব বহিলো আৰু।
অঁ অঁ, সন্ধিয়া কি কৰিলে?
সন্ধিয়া অলপ আহ অলপ এনে খোজ কঢ়িব ওলাই গলো মাহঁতৰ লগত তাৰ পিছত ঘৰলৈ আহি পৰিয়ালটোৰ লগত অলপ সময়ো কটালো চবে মিলি পেলাই বহি পেলাই একেলগে কথা পাতিছো
অ ৰাতি ৰাতি
ৰাতি কি কৰিব আৰু ৰাতি সেনেকে আহ মানে কাহ সম্পূৰ্ণ তাৰপিছত তেনেকে অলপ ভালক সময় কটাব পাৰিলোঁ আৰু তাৰপিছত অ অহা গ্ৰহণ কৰিলোঁ তাৰপিছত ৰাতিৰ সাজটো খাই পেলাই অলপ সময় মবাইলকে চালোঁ
মোবাইলকে চালোঁ অহ অহ ঠিকে আছে বাকী তই যে কৈছিলি তই গুৱাহাটীলৈ আহিবি কেতিয়া আহিবি
গুৱাহাটীলৈ মানে মোৰ কিছুমান কাম আছে তাপা অ মোৰ মানে এখন কাৰ্যালয় যাব আছে। তাৰে কিবা কাটা আছিল। এন জি অ'ত তাৰপিছত তাইলৈ এইকেইদিনৰ ভিতৰতে যাম বুলি ভাবিছোহি
অ অ
বাকী, বাকী যে আমাৰ যে লগৰজনী আছে তাই তহঁতৰ তাত গৈছিল বোলে সেইদিনা। কেনেকুৱা লাগিল তাইৰ লগত সময় কটাই?
অ ভালে লাগিল আমি বহুত কথা বতৰা পাত পাতিলো তাৰপিছত বেছ কথা পাতিলো দেন ইফাল সিফাল ফুৰিব গলো তাইক আমাৰ ইয়াৰে পথাৰলে লৈ গলো তাৰপিছত। পুখুৰী দেখালো।
উ।
তেনেকে খেতি বাতি এইবোৰ দেখা খাইছোঁ সেনেকে ফুৰিব গ'লো অলপ।
তহঁতৰ পুখুৰীত মাছ আছে? তেনে
উম আছে। আমাৰ, আমাৰ নপুখুৰীত আহ, ককাই সদায় মাছ মাৰে মাছ মাৰিব যায়।
উম, উম। ঠিকেই, আৰু তহঁতৰ কি কি খেতি কৰে?
আমাৰ অ আমাৰ খেতিটো কৰে। অ ফল মূলৰ কি উম শাক পাচলিৰ খেতি কৰে তাৰ পৰা চাউলৰো খেতি কৰে ধানৰ মানে।
উম।
সেয়াই আহ খেতি।
অ, তাৰপিছত তহঁতে বিক্ৰী কৰি দিয়।
উ শাক পাচলি ক'ব গলে, আহ জলকিয়া, বান্ধা কবি কবি, আলু তাৰপিছত মানে ভালে মানে শাক শাক- পাচলি, চবজিবোৰ এনেকে মানে খেতি কৰা আছে মানে এটা আমাৰ এনেকে মাট তি আছে খেতি কৰাৰ তাপা সেই খিনি হোৱাৰ পিছত আহে মানুহে। মানুহে লয় কিনি। বজাৰত বিক্ৰী কৰে হৈ গৈ।
উ
উম
সেইফালেতো তহঁতৰ খেতিৰ সেইবোৰতো একো গেছ দিয়া বা তেনেকুৱা
নাই নাই একদম আহ পুৰা মানে অ চাফাকে কৰো সাৰবোৰ দিওঁ নিজে হাতেৰে বনাই ককাই মানে সাৰ দি থাকে আমাৰ মানে সেই বোৰ ভালেই হৈ থাকে তেতিয়া
উম উম বাকী তহঁতৰ ফালে বৰষুণ দিছেনে
বৰষুণৰ আমাৰ এইফালে পৰিমণটো অলপ কম বহুত অসুবিধা হয় আমাৰ ইফালে ইমান বৰষুণ দিয়ে তাৰ কাৰণে আমাৰ যোৱাবাৰৰ খেতি কৰিবলৈও বহুত মানে অসুবিধা হৈছে আহ এইবছৰো অলপ অসুবিধাই হৈছে কাৰণ এতিয়ালৈকে বৰষুণ নায়েই
সেইটোৱে চবৰে অসুবিধা হৈ যায় আৰু বৰষুণ বানপানী হয় চাগৈ
বানপানী হয় অ নোহোৱা নহয় গৰাখহনীয়া হৈ যায়
তহঁতৰ গৰু ছাগলী
অ গৰু আছে অ দুটা আৰু ছাগলী আছে মুৰ্গীও আছে বাৰু এইবোৰ চব চ
ঠিকেই
ভালেই এনেকুৱা লাগিও থাকিব পাৰে তাৰ পিছত আমাৰ তাত কেতিয়া আহিবি আমাৰ ঘৰলৈ
তহঁতৰ তালে চাওঁ ৰ এইকেইদিন সময় নিমিলে চোন জাম দে তইও আহিবি আমাৰ ইয়ালৈ
বাকী তহঁতৰ সেইফালে চাহ বাগিচাবোৰ যে আছে কেনেকুৱা
আমাৰ ফালৰ বাগিচা খন ভালেই ইয়াতে ফেক্টৰীও আছে
ডাঙৰ চাগৈ ন
অ আমাৰ ইয়াৰে ডাঙৰ হয় আৰু ফেক্টৰী খন বহুত চাফ চিকুণকৈ ৰাখিছে মে বহুত পৰিপাতিকৈ পৰিষ্কাৰ কৰি ৰাখিছে আৰু
মানে ফটো চটো চাগে বহুত ভাল আহে
অ ইয়াৰ মানে এনেকে অ ফেক্টৰীটো সন্মুখৰ ফালে অলপ মানে ধুনীয়া আকৰ্ষণীয় বহুত ঠাই আছে অলপ তাতে ফুলৰ বাগিচা আছে তেনেকে উম
তহঁতৰ ফালে যে এটা নদী আছে তই যে মোক এবাৰ কৈছিলি এতিয়া নদীত পানী আছেনে নাই
অঁ নদীখনত পানী বৰ্তমান নাই কাৰণ বৰষুণ হোৱা নাই। বাৰিষাৰ সময়ত তাত বহুত পানী হৈ যায় জমা হৈ যায়। পানী, কিন্তু আছে বাৰু পানী অ তাত সেইখিনি জেগা বহুত ধুনীয়া ঠাই ঠাইডোখৰত বহিলে মানে তোৰ মানে উঠি আহিবলৈ মন নাযাব।
উম আৰু এতিয়া বৰষুণৰ বতৰ আৰু দিব বৰষুণ
অ বৰষুণ দিব চাগে কিবা হয় খেতি বাতিটো এইবছৰ লগাইছে ধানৰ তাৰপা কিবা হয় ভাল হলে হ'ল আৰু
টাকেই
উম
তহঁতৰ সেইফালে মাহঁতৰ ফালে আছেনে নাই এইবোৰ খেতি বাতি
আমাৰ মাহঁতৰ ফালে আমাৰ এইখন একচুৱেলি আমাৰ গাঁও ঘৰ হে আমি ককাহঁতৰ ইয়াতহে থাকো তাৰপা আমাৰ এনেই আমি টাউনৰ ফালে থাকো আমি যেতিয়া সময় পাও আমি প্ৰায় ইয়ালৈকে গুচি আহো কাৰণ গাওখনৰ পৰিৱেশ বহুত শান্ত, নহয় সেইকাৰণে সদায় আমি আহ ৰাতি আমি আমাৰ ভাত খোৱাৰ পিছত আমি চবে মিলি কথা বতৰা পাতো সময় কটাও
উম ঠিকেই আছে আৰু বাকী হাঁ
তইও আহি আমাৰ
অ যাম যাম ইমান ধুনীয়াকৈ ক'লি এতিয়া নগ'লে হ'বনে ৰ'বই নোৱাৰিম
উম
তও আহিবি আমাৰ এইফালে
অ যাম দে
উম উম দে বাৰু হ'ব দে শুনি ভাল লাগিল
উম দে হ'ব দে তেন্তে তে অ দেহ ঠিক আছে